হেল্ল'!
হয়, চনিয়া।
অ'।
মই প্ৰণৱ। কলোঁ।
অ', অ', কোৱা।
ভাল ন?
ভালেই তোমাৰো ভালনে।
আছোঁ ভালে আছোঁ খোৱা-বোৱা হল নে?
খোৱা-বোৱা নাই হোৱা কৰিহে আছোঁ মানে বনাই আছোঁ তোমাৰ?
অ মোৰ কি কি বনাই আছোঁ বাৰু।
অ অ।
বিশেষ কি বনোৱা হৈছে আজি?
আজি মাছৰ আঞ্জা অ। উম ভাতৰ লগত। আৰু অ বিশেষ একো নাই অকল মাছৰ আঞ্জা বনাইছোঁ।
অ অ অ। আৰু নন আৰু মাছ-মাংস কি কি। খোৱা হয়।
অ অ।
মাছ-মাংসৰ ভিতৰত? নিৰামিষৰ বাহিৰে আমিষ আমি কি কি খায়।
মই বুজি নাপালোঁ।
নাই আমিষ আৰু নিৰামিষ যিটো আমাৰ খোৱাৰ খাদ্যৰ ভিতৰত থাকে যে। ত আমি। তাৰ ভিতৰত কি কি খোৱা হয়? চিকেন। মা অ। কুকুৰাৰ মাংস হাঁহৰ মাংস।
হয়। আৰু। আম। মাছ আৰু উম গাহৰি কোনোবাই কোনোবাই খাই কোনোবাই সেনেকে আমি খাওঁ।
আ, আ। আপুনি নাখায়?
আহ, আমি খাওঁ, অ'।
গাহৰি খাই নহ অ', গাহৰি ভাল পায়, আপুনি?
অহ। মানে, আমাৰ সৰুৰ পৰাই খোৱা হয়। যে, সেইকাৰণে।
আ, অ'। আৰু বজাৰ। কি, নিজে কৰা হয় নে? ঘৰৰ, উ'ম, আপোনাৰ স্বামী বা ঘৰৰ বেলেগ মানুহে কৰে?
উ'ম। ঘৰৰ, উ'ম, বেলেগ মানুহে কৰে। কেতিয়াবা, মইওঁ কৰোঁ। কেতিয়াবা দাদাহঁতে কৰে। অ', অ'।
তেন্তে খোৱা-বোৱাৰ চখ যদি আছে আপুনি ৰেষ্টু আপুনি, বাকী, হোটেলতো খোৱা হয়, চাগে, কেতিয়াবা।
অ'হ, কেতিয়াবা খোৱা হয়।
হা, সেইটোতো থাকেই বাৰু, খাদ্য ভাল পোৱা মানুহসকলৰ ভিতৰত, হয়নে?
সেইটোৱেই, সেইটোৱেই, সেইটোৱেই। কেতিয়াবা-কেতিয়াবা খাব লাগে, বাহিৰতো
হয়-হয়। নিশ্চয়, বাহিৰত খোৱাটো খুব ভাল মানে ইমানো ভাল নহয় বাহিৰত সদায় খোৱাটোও ভাল নহয়। কিন্তু, মাজে-সময়ে খোৱাটো দৰকাৰ, হয়নে? তেতিয়াহে আপুনি সোৱাদটো গম পোৱা যায়। আৰু, ৰন্ধন-প্ৰণালীৰ বিষয়ে অলপ কিছু জানা যায়
অ', ঠিকেই কৈ আছে।
হয়। আৰু মাছ কেনেকে বনাই ভাল পায়? যেনেকে, আমাৰ অসমীয়া ৰান্ধন-প্ৰণালীৰ ভিতৰত, যেনে ধৰক, আপুনি মাছ টেঙাৰে বনায়, খাৰেৰে বনায়, হয়নে?
অ', অ', অ'। ঔ-টেঙা দি খাই, বেছি ভাল লাগে।
হয়-হয়। আৰু, থলুৱা প্ৰজাতিৰ মাছবিলাক, বিশেষকৈ, তেনেকৈ খাই ভাল লাগে।
অ', অ'। আৰু, এনে ভাজি খাইও ভাল লাগে। যদি, আ, বেলেগ, আ, দালি এনেকুৱাকে থাকে।
হয়, হয়, হয়। তেলত ভাজি খায়ো ভাল লাগে। সেইটো হয়।
আৰু, গাহ, গাহৰি কেনেকৈ খাই? আপুনি?
গাহৰি উম, হেৰি পালেং শাকৰ লগত
লাই শাক।
অ, অ, লাই শাকৰ লগত
পালেং শাকৰ লগতো খাব পাৰে। মানে গাহৰি আৰু আলু। মই শুনা মতে, মই নিজেও খাওঁ যিহেত
অ।
গাহৰিতো সকলোৰে লগত মিলে, আলু যেনেকে সকলো আঞ্জাৰ লগত তে খোৱা যায়। তেনেকে গাহৰিতটো মই শুনা মতে যেনেকে পপুলাৰ আ' জনপ্ৰিয়, আ' গাহৰি আলু, গাহৰি বিলাহী হয়নে। গাহৰি বাঁহ গাজ, গাহৰি লাই। তেনেকেতো গাহৰিটো বহুতৰ লগত, ৰান্ধি খোৱাই যায় দেখোন।
অ, ভালো লাগে সেনেকে।
উম, হয় হয়।
কিন্তু গৰমত বেছি খাব পৰা নাযায়। গাহৰিটো।
হয় হয় গাহৰিটো অলপ গৰম বস্তুটো। বেছিকে খোৱাটো ভালো নহয় বাৰু। কিন্তু এটা কথা আপুনি জানেনে? বিশ্বত সকলোতকৈ বেছি খোৱা, খাদ্যৰ আমি খাদ্যৰ ভিতৰত গাহৰিটোৱেই চবতকে বেছি খোৱা হয়, কুকুৰা আৰু আ'যেনেকে অন্য ধৰ্মৰ মানুহবিলাক অ, গৰু খাই সেইবিলাকৰ ভিতৰত গাহৰি মাংসটো চবতকে বেছি খায়।
অ, মই এইটো গম পোৱা নাছিলো আজিহে গম
হা আপ আপুনি ইন্টাৰনেটত চালেও দেখা দেখা যায় বাৰু, চবতকে বেছি সে সেইটোৱেই খায়। চাইনাত খাই বহুত, আমেৰিকা, ইংলেণ্ডতো খায়।
অ, মই ভাবিছিলো মুৰ্গী মাংসই চবচে বেছি খায় নেকি।
অ, মই আগতে ভাবিছিলো মুৰ্গীৰ মাংসটোৱে বেছি প্ৰচলন হয় নেকি পিছত গম পালো, গাহৰিটোৱে হয়।
অ'।
আৰু এটা কথা লক্ষ্য কৰিছোঁ। আজিকালি, আজিকালি গাহৰি মাংসৰ দু দোকান বিলাক য'তে ত'তে বাঢ়িছে বহুত আগতকৈ আগৰ তুলনাত গাহৰি মাংস বহুত ঠাইত উপলব্ধ দেখো।
হয় হয় ময়ও দেখিছো।
সেইটো বুজাই যে আজিকালি খোৱা মানুহৰো সংখ্যা বাঢ়িছে চাগে।
অ'। ঠিকেই কৈছে।
আৰু এটা কথা, আপুনি হোটেলত যদি খাই তেতিয়া তাতো দেখা পোৱা যায় মানে খাদ্যৰ প্ৰধান তালিকাখনৰ ভিতৰত গাহৰি মাংস মাংসই প্ৰধান্যতা পায় হয়নে?
হয় হয় বেছিভাগে মানে আহি পালে মানে অ গাহৰি মাংসই আগতে খাব বিচাৰে মানে গাহৰি মাংসৰ থালি আৰু আমিও হয়তো মানে বেছিভাগ মানে গ'লে সেনে কি গাহৰি মাংসটয়ে মানে মানে প্ৰায় ভাগ আমি বাচি লওঁ
অ আপুনিতো গুৱাহাটীতে থাকে
অ মই গুৱাহাটীতে আপুনি
মই গুৱাহাটীতে গুৱাহাটীৰ প্ৰধান যিকেইখন ৰেষ্টুৰেণ্ট হোটেল সিহঁতৰ প্ৰধান তালিকাত আজিকালি কিন্তু আহ গাহৰি মাংসটোৱে ৰাখে দেখোন মই চবতে দেখিছো গাহৰি মাংসৰ আপোনাৰ খৰিকাপে হওক হয় ন গণেশগুৰিৰ ফালে হওক য'ত হওক যিমান কেইখন জনপ্ৰিয় হোটেল আছে চবতে ৰাখে দেখোন
হয় আৰু দামো মানে ক'ব গ'লে অ বা বাঢ়িছে
ন তুলনামূলক ভাৱে অ নে তুলনামূলক হব ছাগলী মাংসৰ তুলনাত হেৰি কম কিন্তু বাঢ়িছে
অ হয় হয় হয় বাঢ়িছে হয়
চব বস্তুৰে দাম বাঢ়িছে সকলো বস্তু দাম বাঢ়িছে সেই অনুপাতত বঢ়াটো ইমান ল্যক্ষণীয় নহয় কিন্তু বাঢ়িছে বহুত বাঢ়িছে জনপ্ৰিয়তাটো বহুত আছে মাংস হওক মাংস খবৰৰ ভিতৰত হয়নে আজি কিহেৰে বনাইছে কলে মাছ আৰু টেঙা
হেই আলু আৰু বিলাহী দি বনালো
অ
তেনেকে আৰু অলপ আহ নাই চন আজিকালি ব বহুত কমে পোৱা যায় আমিতো ঘৰতে ৰুইছো কম বিলাহী
অ কন বিলাহীটো আগতে ঘৰতে নিজে নিজে হয় দেখোন এবাৰ খাই পেলনি যোৱাৰ পিছত যদি বেয়া বিলাহীতটো কন বিলাহী বিলো সোনকালে বেয়া হৈ যায়তো সেইটো কৰ'বাত পেলাই দিব তাতে গজালি মেনি ওলাইছে সেই আৰু মানে সোনকালে বেয়াও নহয় গছ জোপা নমৰেও। ইমান খিনি সাৱধানতা অৱলম্বন নকৰিলে। হয় কণ বিলাহ। সেই ক্ষেত্ৰত
উ ঠিকেই মানে ঘৰত অহ খোৱাকে মানে সহজ হয় মানে ভালো ঘৰত ঘৰৰে মানে চব্জি।
হয় ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাক কে মানে যিকোনো ঘৰতে ঘৰুৱা ভাৱে কৰা শস্যবিলাকৰ সোৱাদটো বেলেগ।
আৰু আজি আপোনালোকৰ কি আছে? আঞ্জা,
আপাৰৰ মাছ হয়। আমাৰো আজি মাছে আছে।
অ-অ আপুনি বনাইছেনে?
মই বনাই আছো হয়।
অহ কিহেৰে আজি?
আহ মই মাছখিনি ভাজি থৈছো এতিয়ালৈকে বনোৱা হোৱাই নাই।
অ মানে উ হয় প্ৰস্তুতি মানে চলাই আছে কেনেকে বনাব হয়-হয়-হয়, অহ দিয়ক ঠিক আছে। নহলে আপুনি বনাইলক অ মইজৰি হলে কল কৰিম
হয়-হয় ঠিক আছে দিয়ক ৰাখ
অ-অ দিয়া।